হেল্ল'
হেল্ল'
হেল্ল'
অ
অ মিদ মাতটো আহি আছে ক্লিয়াৰ
অ
বাকী খবৰ পাতি
খবৰ আছো আৰু
আছা
হা
অ কি এ আন্দলক বুলি শুনা পালো। তাৰ বোলে চাব চাবমিট হোৱা নাই বোলে।
চাবমিত এতিয়া তাৰ কিনকে হ'ব পাঁচটা কমপ্লিট হলে হব।
এ এটা এটাকে হয় মই নিজে কইছো।
অ এটা এটাকে পাৰি ব্লুুটুট ব্লুটুথ চাবমিট মাৰিলে।
উম।
ক
বাকী পৰিয়ালৰ চবৰে ভালনে?
অ অ পৰিয়ালৰ চবৰে ভাল, তহঁতৰ?
আমাৰো ভাল ভাল, এ শুন এই চিনটোৱে কৈছ কিবা তাত মিনিং উলিয়াই টপিক উলিয়াই কিনে দীপ লৈ যাবি কথা আনে নহ'লে পইচা কাটে বোলে ভাল কথা পাটবি।
উম সেইটোয়েতো কৈছো এই হিমানী ৰিজৰ্টত যাবি নেকি?
হিমানী ৰিজৰট ক'ত আছে?
এই মেঘালয়া।
মেঘালয়া, মানে কি ধুনীয়া নে কি মানে?
অ ধুনীয়া।
আচ্ছা মেঘালয়ৰ কোনখিনি জাগাত পৰে মানে শ্বিলং নে যাব লাগে নে কি বৰা পানীৰ ওচৰতে আচ্ছা যোৱাই।
অহ।
থাকাকে যাব লাগিব যোৱাইটো দূৰ আছে অলপ।
অ সেইকাৰণেটো ৰিজৰ্টত যাম বুলি ভাবিছো।
আচ্ছা আচ্ছা এনে মানে ৰিজৰ্টখন কেনেকুৱা চাইছা নে কি?
ধুনীয়া ৰিজত ধুনীয়া।
ধুনীয়া নেকি?
ধুনীয়া মজা বে তই একবাৰ চাই ল।
যাব পাৰিতে, মোৰ বা সতকো লগ ধৰো।
অ গাড়ীত যাব পাৰি তহঁতৰ গাড়ীখনত।
অ সেয়ে আৰু। চবেই একেলগে মিলি যাও, ভাল লাগিব। অ কি কলে সি?
সিও যাব পাৰি বুলিয়ে কৈছে।
অ অ সি এতিয়া কি পঢ়ি আছে?
কোনে?
আন্তানবে?
অ সি এম এই কি কয় কমাৰ্চ লৈ সেই পঢ়ি আছে বি কম কৰি আছে।
অ বি কম, কোনখন কলেজ?
শিঙৰী।
নেৰিম।
উম।
অ নেৰিম খন কোনফালে আছিল নো?
নিৰিম এইখন ত্ৰিপুৰা ৰদ।
ত্ৰিপুৰাৰ'দ মানে তোমাৰ সেইখন নেকি? এই তোমাৰ ৰিলায়েন্সখান যে আছে। আমাৰ ঘৰৰ ইফালেদি যায় নেকি?
অঁ' এইফালে।
অঁ' গমে পোৱা নাই, মই সেইফালেদি ইমান অহা যোৱা নকৰো ন। গম নাপাও। বাকী খানা পিনা হ'ল নেকি?
নাই নাই খানা বনোৱাই নাই ৰ' বনাবহে এতিয়া।
আৰু পিনা?
পিনাও হোৱা নাই।
আচ্ছা' এনেই কি খোৱা ভাতৰ লগত?
ভাতৰ লগত আজি নিৰামিষ ভাত হ'ব।
অঁ' এইকেইদিন নিৰামিষ চলি আছে ন' বাহিৰৰ একো ফা ফ্ৰোত জাতীয় বস্তু খোৱা নাই?
নাই নাই, এতিয়া আনিব দিছো চিকেন এক্সপ্ৰেছ খনৰ পৰা ম'ম' আনিব দিছো।
অঁ' ঘৰত বনোৱা খাব নোৱাৰিবা কিন্তু বাহিৰৰ পৰা আনি খাব পাৰি?
অঁ' পাৰি পাৰি।
অঁ' অঁ' সেইটো হয় বাৰু। বাকী?
কোৱা?
ৰাতি কি বনাইছে খাবৰ কাৰণে?
হা?
ৰাতি বোলো খানা কি?
অঁ' ৰাতি আজি কি বা বনাই এতিয়া মাহে গম পাব।
আচ্ছা আৰু পিনা?
অঁ' পিনাতো মায়ে গম পাব।
মায়ে বনাই নেকি?
অঁ'।
অঁ' অঁ' ৰামে নবনাই?
ৰামে আৰু কি বনাব।
মই শুনা মতে ৰামেহে পিনাটো বনাই মিক্স কৰে।
অঁ' নহয় নহয়, সেইটো তুমি ভুল শুনিছা।
অঁ অঁ' বাকী ৰামে কামত যাই আছেনে নাই দোকানৰ?
নাই নাই, আজিকালি নাযায়।
অঁ সি বাদ দিছে ন'?
এ এতিয়া বাদ দিছে।
অঁ' সেই ঘটনাটোৰ পৰা বাদ দিছে?
উমঁ' ঘটনাৰ পৰা বাদ দিছে।
অঁ' হা, ঠিকে আছে, বাকি। দুৰ্গা পূজা আহি আছে এবাৰ ক'ত যাবা ভাবিছা?
দুৰ্গা পূজা, এইবাচোন থ খাই দিলি তই মোক, যাম যাম বুলি কৈ ক'ত যাম বুলি কৈ ক'ত তই নগলিচোন।
অঁ' যোৱাবাৰ।
উমঁ'।
যোৱাবাৰ অলপ পৰিস্থিতি বেয়া আছিল মানে অলপ এইবাৰ চাওঁ। কত যাব পাৰি।
অ অ।
অ বাকি - তোমালোকৰ তোমালোকৰ ঘৰটো কোন ফালে আছিল নো?
আমাৰ এইফালে কি কয় পাণ্ডু।
এই পাণ্ডু ন পাণ্ডুততো বঢ়িয়া বঢ়িয়া পেণ্ডেল দিয়ে দুৰ্গা পূজাত।
অ।
অ, গৈছা নে এনেই চাব?
হা হা?
পাণ্ডু ফালে যোৱা নে দুৰ্গা পুজা -
অ সেইকেইদিন তাতেই থাকো।
তাতে নেকি ন?
উম।
পেন্ডেলৰ কাম চামত লাগি দিয়া?
আহ পেন্ডেলৰো পেন্ডেলো আমাৰ দেউতাৰে আছে।
অ কি কয় দেউতাৰে নেকি?
উম, লাগিলে ক'বা বিয়া চিয়া চবতে।
অ অ চব মানে ন?
অ।
আচ্ছা আচ্ছা। উম, বাকী কোৱা তুমি কিবা।
বাকী মই এই ৰিজাৰ্ভখনৰ যোৱাৰ কথা কাৰণে ক'ব খুজিছিলো।
ৰিজৰ্টখন মোক দেখাবাচোন ফটো মাৰি কেনেক-
তুমি চোৱা, তুমি হিমানী ৰিজৰ্ট বুলি মাৰিবা আহি যাব।
হিমানী ৰিজৰ্ট, কিমান মান কিলোমিটাৰ হ'ব?
এইটো ওৱান জিৰ' ফ'ৰ।
ওৱান জিৰ' ফ'ৰ মানে অহা যোৱা টু জিৰ' এইট। হয় নে, আচ্ছা আচ্ছা। যাব পাৰি যদি - চবৰে সুবিধা মিলে প্লেনিং হয় তেন্তে।
অ অ।
চবক চবকে সুধি কিনে এটা ভালকে প্লেন কৰো তাৰ পিছত - চবেই মিলি যাওঁ তাতে। এনেই তাতে কি কি পায় আইটেম কি কি পায় খোৱা বস্তু?
কত?
হিমানীত?
ক'ত?
হিমানীত?
অ ৰিজৰ্টখনত মোৰ দাদা এটা গৈছে ৰ পৰখি মই তাক সুধিব লাগিব।
আচ্ছা, ত সি কি স্কুটিত গৈছে নে বাইকত?
কাৰ লৈ গৈছে।
কাৰ?
উম।
অ অ, ঠিকেই আছে।
বাকী তহঁতৰ ভাত বনালে?
মায়ে ভাত বনাই আছে।
কি বনাইছে?
এতিয়া আমাৰ দালি, চবজি, ভাজি, চালাড, চাটনি
অ চালাদো বনাইছে চাটনিও বনাইছে
আ আৰু এয়া ৰঙালাও সেইটো ফ্ৰাই
বাআ ইমান আইটেম
এ আজি আইটেম আছে আজি বুধবাৰ ন কালি আকৌ বৃহস্পতিবাৰ বুফে বুফে বুলি ক'ব নোৱাৰা আৰু প্ৰায় ঘৰৰে খাদ্য
এটো অন্তত্ব দাবা বাৰা আইছে একবাৰ দিন ভাত খাৱাবোৰক
অ ভাত খাব কাৰণে আহিব পাৰা
মাতবি চোন যাম যাই গৈকেনে
অ মাতিম
বহু দিন বহুদিন হয় নে নাই তহঁতৰ তাত
অ আইবি খাবা মাতিম দে মানু দিয়ে
বাকী তুমি বোলে এছ এছ চিৰ কাৰণে এপ্লাই কৰিছা এইবাৰ
অ কৰিছো কৰিছো ঠিক শুনিছা
অ সেইটো পঢ়া পাতি কৰিবা
অ সেইটোতো পৰিমেই দিয়াচোন ক'ব নালাগে মোক
পাৰা নে নাই এচ এচ টি অংক বিলাক পাৰা নে নাই
অংক
অ
অংকটোতো মই শিকাইছিলো এতিয়া বাদ দি দিলো
আৰু ক'ত কোচিং কত লৈছিলা নে নিজে পঢ়িছা
কচিং মানে তোমাৰ মই লৈছিলো মানে নোলোৱা বুলি ক'লেও বেয়া হব লৈছিলো কিন্তু মই আধাতে এৰি দিলো মই তোমাৰ লৈছিলো মাহেন্দ্ৰা বুলি যে আছে এখন গুৱাহাটীত
অ গুৱাহাটীৰ কৰ
মাহেন্দ্ৰা গুৱাহাটীত তোমাৰ ইখান হেৰিত পৰে চানমাৰীত পৰে
অ তাতে লৈছিলা কিমান লৈছে
তোমাৰ চব মিলি টুৱেণ্টি ফাইভ থাউজেণ্ড
কমতে হৈছেচন
আ কমতে
অঁ
কিন্তু আধাতে এৰি দিলো আৰু মই অলপ পাৰ্চেনেল প্ৰব্লেমৰ কাৰণে
হয় নিকি
হয় হয়
কি পাৰ্চেনেল প্ৰব্লেম
পাৰ্চেনেল মানে পাৰ্চেনেল আৰু
ঠিক আছে বাৰু
অ অ অ আজি বুধবাৰ কিয় কিবা আছিল নিকি
দিনটো ভালে হলে গৈছে ন আৰ
অ আজি জিম গৈছিলো ৰবা কি মাৰলা তুমি
আমি আজি আমি আজি লেগ পেচ মাৰিছো
লেগপেজ অকল
লেগ প্ৰেচ মাৰিছো লেগ এক্সটেনশন মাৰিছো চিতে লেগ কাৰ্ মিৰিছো।
এই স্কোৱাড নামাৰা নেকি?
স্কোৱাত পাৰা নাই ৰ'বা।
স্কোৱাড ইম্পৰ্টেণ্ট হয় লেগ প্ৰেছতকে স্কোৱাড মাৰে বেছি ষ্ট্ৰেন বাঢ়ে লেগ প্ৰেছতকে।
সেই স্কাৱাত মাৰবা ৰে মন নাযায়।
স্কোৱাতে হেমষ্ট্ৰিং প্লাছ আহ ঠাইজ দুটাতে এফেক্ট কৰে।
মাৰবা লাগবো ৰবা এ মানুহে খালী নাথাকে ইমান ভিৰ হৈ যায়।
কোনটো কোনটো মেচিন? এই চেষ্টৰ মেচিনটো নেকি?
চেষ্টৰ মেচিনটোত নহয়
হেগস্কোৱাট
হেগস্কোৱাট নহয়। এইটো অ অ সেইটো।
নে হেৰি নৰ্মেল বাৰডাল লৈ মাৰা স্কুৱাত।
নৰ্মেল নৰ্মেল বাৰ ডাল লৈ কিনে।
আহ সেইটোতে মাৰিব লাগে আচলতে বাৰডাল মাৰাটোত এইটোত বেছি ট্ৰেন বাঢ়ে।
উম।
কিন্তু সেইটো যদি শালি নাথকে কান্ধত লৈ মাৰাটো মাৰিব পাৰা।
কোনটো কানধত লয় হেটস্কোৱাত?
এই একদম যে কোণাত ফালে আছে যে চেষ্টৰ মেচিনৰ কাষত, ফ্লাই মাৰা কেবল ফ্লাই মাৰা মেছিনৰ কাষত।
চেষ্টতৰ কেবুল ফ্লাই।
আৰে য'ত জোতা চোতা থয় একদম কোনাত।
অহ।
তাৰে ওচৰতে নাইটো পষ্ট অফিচ খালে স্কুৱাতৰ মেচিনটো।
অহ এইটো হেক্স স্কোৱাতৰ হে।
উম সেয়ে আৰু হেক্সস্কোৱাত আগতেও সেনে সেন তাৰ মেচিন আছিল ন স্কোৱাাদ মাৰা লৈ গৈছে যে।
জানো এইফালে আছিলে ইটাজতে সেই মাৰিব পাৰি। লেচিতেক আহ তাৰে সেইখিনি।
উম এতিয়া সেইটো জোগাত হেৰি থৈ দিছে এই নৰ্মেল স্কোৱাতটো থৈ দিছে।
উম।
সেয়ে আৰু বাকী কতো ফুৰিব চুৰিব যোৱা নাই?
হা
ঘূৰিব ফুৰিব যোৱা নাই ক'তো?
এইটোৱেটো প্লেন বনাইছো শ্বিলাঙৰ ফালে ঘূৰিব নেকি।
মানে হেৰি ছিক্কিমৰ পৰা অহা পাছত কটো যোৱ নাই আৰু।
নাই নাই যোৱা নাই কটো।
অ জিম্ যে যাই আছে দাইত চাইত লৈ আছ নে পুৰা?
নাই নাই ডাইটটো একদম মেইনটেইন কৰা নাই মিছা কালে কি হ'ব।
কি খোৱা মানে এ দিনত?
দিনত কি খোৱা সেইটো নেক্স কথা পাতিম দে অ জিমৰ জিমৰ।
অহ।
জিমত অ।